হেল্ল' শুনিছে নাই হেল্ল'
কি কৰি অ শুনিছো
মই মই শুই আছো
অ শুনাই
আপুনি কি কৰিছে
আহ ভাত খালে নাই আহ শুলো মই
ভাত - অঁ ভাত খোৱা নাই তুমি খালা অঁ কি কিহেদি খালা
মই দালি আলু
অঁ
তাৰ পিছত খৰিচা টেঙা মাছ ভাজিছিলে
অ' ধুনীয়া
বৰষুণ আহিছে আমাৰ ফালে ডাঙৰকৈ, অ'।
তাকে ভাবিছোঁ। মই তাকে ভাবিছোঁ থঠাঙ কৰি থোকান লাগিছে।
অ' বতাহ মাৰিছে। চ ডাঙৰকে।
হেইটো। তাকে ভাবিছোঁ।
থাং থুংকে একদম গুটিখন পৰিছে।
চাইছোঁ ইমান আৱাজ কি কৰিছে বোলো? বাহিৰত লাগনে চাইছোন বতাহ মাৰি আছে।
অ' আমাৰ আহিব চাগে আৰু বিজুলীও ইমানকে মাৰি আছে।
ফোনটো আহিব লাগে ন'?
অ', অ' দিব চাগে। আৰু ৰ'দ দিছে নহয় এইকেইদিন অ'।
সেইটোৱেটো। যিয়েই ৰ'দ বোলো কেইদিন পাছত যেতিয়া তাকে আকৌ হঠাৎকৈ বতৰটো সলনি কৰি দিয়ে।
অ'।
এনেকে মানুহবোৰৰ বেমাৰ হয় ন'।
এই আকৌ এনেকে মানুহবোৰৰ বেমাৰ হয়, এইকেইদিন অ'।
এতিয়া তোমাৰ হঠাৎকে চোৱা দিনত তেনেকুৱাকা ৰ'দ তোমাৰ একদম মানে অসহ্য ৰ'দ দিছে আজি।
উম, ৰ'দ পুৰা দিছে, একদম ওলাব নোৱাৰি।
সেইটোয়ে তোমাৰ এতিয়া আকৌ বতৰটো চোৱা সলনিয়ে কৰি থলে।
সেইকাৰণে আকৌ দিব যেন টো লাগিছে দিব লাগে।
দিবতো লাগে, এইকেইদিনা কেনেকুৱা ৰ'দ দিছে ন' দিনত যে ওলাব নোৱাৰি।
ওলাব নোৱাৰি এনেকে ৰ'দ। মানে অসহ্য গৰম দিছিলে আৰু।
সঁচাকে অসহ্য গৰম। আজিকালি কি জানে নাই? অ'। আজিকালি ৰ'দটোত ওলালে গা চাবোৰ পোৰে গম পাই নাই?
পুৰে পুৰে পুৰে ইমান গৰম। ৰ'দত ওলাবই নোৱাৰি আজিকালি। গোটেই মানে ক'লা পৰি যায় মানুহবিলাক যে আজিকালি ৰ'দটোত। যিটো আজিকালি যিটো ৰ'দ এইটো ৰ'দত মানুহবোৰ যদি ছাতি নোলোৱাকৈ যদি ঘূৰি ফুৰে একদম তোমাৰ স্কিনটো তোমাৰ ছালখন জ্বলাই দিয়ে। এনেকুৱা বেয়াকে গৰম, উম।
উম, ওলালে যে হাত
হাত দীঘল চোলাখিনি পিন্ধি ওলাব লাগে। অ' হাত দীঘল কাপোৰবোৰ দেহাটো মুঠতে ঢাকি কেনে ওলাব লাগে। অ'। তোমাৰ একদম মানে, মোৰো ছাইনিংটো বেয়া নহয়। অ'।
গাত পৰিলে মানে আজিকালি অ', বহুত বেয়া আজিকালি।
উম, ছাতি এটা লৈ ওলাব লাগে আজিকালি যে। যিটো মানে দেখিছোঁ।
যিটো গৰম আগত এটা বৰষুণতহে মানুহে ছাটি লয় ন'? নোৱাৰি অ,
আজিকালি তোমাৰ ৰ'দটো যি পৰিছে তোমাৰ ছাতি নহ'লে ওলাব নোৱাৰি।
উম,
এইকেইদিন যে বৰ বেলেগ বৰ ৰ'দ মানে গৰমটো দিছিলে দেই।
উম, দিছে আকৌ এক তাৰিখৰ পৰা গম পাইছে নাই গৰম বন্ধ যোনদিনা পৰা দিছে। অ',
থাৰ্টি ছেভেন থাৰ্টি এইটলৈকে দি আছে ইমান বেছিকৈ দিছে নহয় গৰমটো
থাৰ্টি এইট পুৰা দি আছে আকৌ দিনত ন'।
অ', দিনত পুৰা আমাৰ এইফালে তোমাৰ থাৰ্টি এইট এনেকে দিছে।
ৰাতিপুৱা চাৰিটাতে বেলিটো ওলাই পাই উম,
ৰাতিপুৱা চাৰিটাতে ওলাই আকৌ সন্ধিয়া পা ছটা বজালৈকে নোসোমায়
অ', নোসোমাই ছটা নবজালৈকে মানুহ আৰু কেনেকে কাম বন কৰিব ন ইমান গৰমত।
সেইটোৱে আৰু ক'। বিশেষকৈ মই যে হাজিৰা কৰা মানুহবোৰ কাৰণে চিন্তা কৰিছোঁ কেনেকে কৰিছে মানে। ওলাই সোমাই ফুৰিছে ন'।
উম, আকৌ এটা পথাৰৰ চিজন মানুহবোৰ পথাৰত কেনেকে ৰুইছে বাৰু?
তাকেতো আমিতো ধৰা ৰুবলৈ কৰিবলৈ নাই খেতি নাই কাৰণে আমি এতিয়া ধৰা অকণ আৰামত আছোঁ। খেতি থকা মানুহবিলাকেতো নহ'ব ন' পথাৰত যাবই লাগিব।
যাবই লাগিব সিহঁতৰ বাৰু নহব ন'।
অ', আৰু এইটোৱে সিহঁতৰ ছিজন খেতি কৰা এইটো টাইমত কৰি নল'লে কে
অ', আৰু কৰিতো ত' খাবই লাগিব। জানো যেনেকুৱা গৰম দিছে পানীতো নহবই চাগে।
পানী নাই নি কিয়া লাগিছে মানে কেলৈ মই আজি মানে অকণ মোবাইলত দেখিছিলোঁ এই কোনোবা এটা ছাইডত ভেকুলী বিয়া পাতা। ভেকুলী বিয়া পাতিছিলে সেইকাৰণে মই ভাবিছোঁ কোনো মো মানে এটা ছাইডত পানী নাই নেকি, সেইটো কাৰণে।
উম, উম, আৰু যেনেকুৱা গৰম বিচাৰে শুকাবই আৰু পানী হয় নাই কওকচোন?
যিটো ৰ'দ মানে পানী সুকাই গৈছে আৰু পথাৰত।
অ', অ', ৰাতিপুৱা চাৰিটাৰ পৰা যদি আৰু ছটা বজালৈকে যদি ৰ'দটো ওলাই থাকে
অ',
পানীনো কত নোশুৱাকে থাকিব সেইটোৱে। সেই এই ল'ৰাকেইটা যি বোৱা ৰুৱা তোলা কৰিছে সেইবোৰহে কষ্ট হৈছে ন।
কষ্ট যে হৈছে মানুহবিলাকৰ যে।
আমাৰ বাৰু খেতি বাতি নাই। অ', সঁচাকে। অ'।
ইমান গৰমত পথাৰত যোৱা ৰুৱা
সেই কৰি দুটা খাবই লাগিব নকৰিলেনো সিহঁতৰ ন' ক'ৰপা খাব বাৰু।
মতে সি নিজে পাতি দি
নকৰিবতো লাগিবই যেনেকৈ হ নহওক কৰিবতো লাগিব। বৈ, নিজৰ খেতি পথাৰখন তেনেকৈ পেলাই থব টো নোৱাৰে, আ, বৰষুণটো আহিছে। তেই তোমাৰ।
আহিছে বৰষুনটো। আজিকালি আকৌ কি মানুহবোৰে আকৌ পথাৰ চথাৰবোৰ বিকি কিনে আকৌ গানোহে খুলিছে।
অ'। চাহ বাগান ন'?
অ'। উম, খেতি নকৰাই হৈছে আৰু লাহে লাহে মানুহবোৰ।
উম, আচলতে খেতি পথাৰবোৰ কিছুমান মানুহৰ ধৰ বিক্ৰী কৰিছে, মানুহে ঘৰ বনাইছে তাত। মাটি চাটি পেলাই মেলি এনেকুৱা হৈছে আৰু। মানুহৰ সংখ্যাবোৰ বাঢ়ি বাঢ়ি গৈ আছে ন' খেতি পথাৰবোৰ ক'ত থ-থাকিবগৈ আৰু লাহে লাহে। ধৰা মানুহ এই বহি বহি গৈ থাকিব তেনেকৈ মানে পথাৰবোৰ শেষ হৈ হৈ গৈ থাকিব আৰু এনেকুৱাই হৈ আছে আৰু এতিয়া।
সেনেকুৱা হৈছেগে আৰু। পাছত গৈ থৈ একেবাৰে খেতি নাইকিয়াই হ'ব আৰু।
সঁচাকে অসমত নাইকিয়া হ'ব নেকি এনেকুৱাহে লাগিছে।
অ' লাহে লাহে গে।
লাহে লাহেকে মানে যিমানবোৰ ধৰক কথাৰ সেইবিলাক মাতি মানুহে বিক্ৰী কৰিছে, বিক্ৰী কৰাৰ পিছত মানুহে সেইবোৰত গৈ ঘৰ বন নাইছে, মাটি চাটি পেলাই কেনে ঘৰ দুৱাৰ বনাই ঘৰ মানুহো আছে সেইকাৰণে আৰু।
অ'। আৰু আজিকালিৰ প্ৰজন্মই আকৌ খেতি বাতি নকৰে নহয়।
আৰু নতুন প্ৰজন্মই আজিকালি খেতি ইমান কিবা নাই ন' খেতি মানে কিবাই নাই সিহঁতৰ।
নকৰে আৰু খেতি আজিকালি। চবনো কিনিয়ে কিনিলেই পোৱা যায় আৰু।
এইকাৰণে ভাবিছে কিন্তু কিনাত কে ধৰা নিজে খেতি কৰি লোৱসকলৰ মানে ধানৰ হাতকট খাবলৈ বেছি কিমান ভাল আৰু মানে সেইবোৰ হ'ল দৰৱ পাতি নিদিয়া। আৰু বজাৰৰ কিনাবিলাটো চব ঔষধ মিহলোৱাই থাকে নিজৰ ঘৰৰ, কৰিব লাগে আছিলি যে আজে মানুহ বোৰে নিজে খেতিটো কৰি
অ' বাইদেউ
নিজৰ ঘৰৰ, ধানৰ চাউলৰ ভাত খাব লাগে বুলি মই ভাবোঁ দেই। আজিকালি যিহে মানুহবোৰ বে-বেমাৰ ভেজ খাদ্য খাই খাই। সেইটো আৰাম মানুহে যিমান কৰিছে সিমান মানুহৰ বে ৰো আজাৰ বেছি হৈছে। সুবিধাবিলাক যিমান মানে পাইছে আৰু তোমাৰ বেমাৰ সেনেকুৱা আছে ন' বিলাক
অহ।
উম।
এটো ক মানুহক বেমাৰ ব
তাৰ তুলনাত মানে বেমাৰ অ', আৰাম বেছি হৈছে মানুহবোৰৰ সেইকাৰণে বেমাৰো বেছি হৈছে। অহ আগৰ দিনতো মানুহতে ৰাতি চাৰিটা বজাত ৰাতিপুৱা চাৰিটা বজাত উঠি তোমাৰ পথাৰলৈ যোৱা হাল বাবলৈ যদি তোমাৰ খেতি হাল তুমি গৰু হাল দেখি পোৱা অ', এই ট্ৰেক্টৰ দি হাল বা উম, তেনেকুৱা হে
নুকোৱাই হ'ল আৰু গৰু যে হাল বাই ডাইৰেক্ট আৰু আজিকালি ট্ৰেক্টৰ আৰু
অ',।
আজিকালি যিমান ডিজিটেল বস্তু আহিছে সিমান মানুহবোৰৰ বেমাৰ হৈছে ন।
অ', অ', আৰাম তোমাৰ আজিকালি ধৰা আগতে মানুহবো নাদৰ পানী খাইছিলে ধৰা তোমাৰ নাদৰ পানী মিল হ'লেও গা ধুছিলে। আকৌ ধুইছে কিবা কৰি আজিকৈ ধৰা তোমাৰ টিউবৱেলটো টিউবৱেলৰ পিছত আহিলে তোমাক মটৰটো তোমাৰ চুইচটো দিলে পানীখিনি ওলায় তোমাৰ মা কষ্ট কৰিবই নালাগে তেনেকুৱা আছে আগত তোমাৰ আগতে মবীয়াকৈ কাপোৰ ধৰাটো মাছ ফ ভাঙি মেলি এনেকৈ ধুইছিলে এতিয়া তোমাৰ
অ',।
মেচিন ললে তোমাৰ এ ৱাচিং মেচিন, ৱাচিং মেচিনত কাপোৰোৰ ভৰাই দিয়ে আৰু তোমাৰ আৰাম যিমান হৈছে বেমাৰো সিমানেই হৈছে। উম।
মানুহবোৰৰ আৰাম কাৰণে আজিকালি কে আৰু খাদ্যও আজিকালি মানে চব দৰৱ দিয়া ন।
ই ভেজাল খাদ্য আজিকালি। অ', তোমাৰ ঔষতে দিয়া থাকে চব্জি নিয়া চব্জিটোত তোমাৰ ঔষধ বেনিয়ৰ সাৰ দিয়ে, কিবা দিয়া
অহ।
তুমি আজি অনা চব্জিটো তুমি কালি খাম বুলি ক'লে নহয়গে কেতিয়াবা। পাত শাকবিলাকত যে ইমান মেডিচিন দিয়ে নহয়